হেল্ল'
অ', কোৱা
মানে হবটি
উম ভালে তোমাৰ
উ অশু দিয়া কি কৰি আছা?
এ ন আছো বহি
অ',
তুমি?
মই এনেই হৈ আছো
উম চাহ খালা?
খাল গটোবি
খালো
অ', এ কলেজ যোৱা নাই?
নাই বন্ধ।
আহ। কিহত পুঢ়ি আছা? আমাৰো নে ভেনত।
উম, তুমি?
মই টুৱেলভত।
অ'। বাকী কিবা কৰি আছা এতিয়া?
কিবা নাই কৰা নাই একো।
উম। বাকী কি ঘৰৰ মানুহ ভালে? উম, ভালে দিয়া। ক'তো নোযোৱা ঘূৰিবলৈ গৰম বন্ধ দিছে যে?
গৰম বন্ধ তোমাৰ ফুৰিব ক'তো একো প্লেনিং বনোৱাই নাই।
উম।
তুমি?
প্লেনিং মানে আমি কৰাত কৰিছো। কিন্তু এতিয়া আৰু কেতিয়া যাওঁ আৰু ফিক্স হোৱা নাই আৰু ডেট। ভাবিহে আছো আৰু যাম বুলি।
আহ।
কেতিয়ালৈ যাওঁ আৰু! যাম আৰু গ'লেও জুলাই লাষ্ট মান যাম যাম আৰু এতিয়া মানে অকমান অসুবিধা হৈ আছে যে। সেয়েহে অলপ দেৰি হ'ব আৰু যোৱা।
আহ। চ' ভাত পানী বনোৱা নাই?
নাই বনোৱা নাই। আৰু অলপমান পিছত।
উম।
ইমান জল্দি ভাত খাই শুবও নোৱাৰো ইমান গৰম ৰাতি।
উম, সেইটোৱেই ৰাতি কাৰণে তোমাৰ হেৰি গৰমটোৰ কাৰণে।
উম।
কালিতোৰ লাইটটো নাই।
আমাৰ ফালেও তেনেকুৱাই হয় লাইট মানে এনেকুৱা গৰম দিনত ইমান নহয় লাইটটো কাটি কটি থৈ দিয়ে। এই আহি পেলাই ফেনখন দিওঁ হে গুছিয়ে
অ'।
গৰম দিনকেই তাত এই কাৰেণ্টটো ইমান কাটে নহয়।
কালিতো দুটা বজালৈকে মই বাহিৰতে শুই আছো।
উম। আমাৰো সেই ওচৰতে নদী এখন আছে আমি মানে তাতে বতাহ খাই থাকো আৰু এই ৰাস্তা লৈকে ওলাই যাওঁ ধুনীয়া বতাহ মাৰি থাকে মানে। নাযাওঁ বাৰু। এই ঘৰৰ পৰা অকমান বাহিৰত ওলালে মানে বতাহ লাগে আৰু ধুনীয়া বতাহ মাৰি থাকে।
অ'।
বতাহ খাই থাকো আৰু ঘৰৰ ভিতৰত নোৱাৰে কাৰেনটো অহা যোৱাই কৰি থাকে।
অ', অহ।
নালাগে আৰু গৰমত।
উম।
এতিয়াও গৰমতে বহি আছো আৰু আৰু।
অ', তুমি পিছে কি কৰা?
মই মোৰ চিলাই মেচিন আছে চিলাই কৰো।
অহ' মা দেউতা কোন ক'ত আছে। কোন কোন আছে বোলো।
আছে মা দেউতা।
আহ আৰু কোৱা।
আৰু কোৱাচোন তুমি।
কোৱা মই কলো আৰু ইমানখিনি তুমি কোৱা আৰু চাওঁ শুনো।
তাকে সে কি কওঁ আৰু। এনেই তুমি কাৰিয়াত কেতিয়া পৰা আছা।
হ'ম
কাৰিয়া এপত কেতিয়াৰ পৰা আছা বুলি কৈছো।
মই হৈছে তোমাৰ চাৰিদিন মান।
অহ'
তুমি
মোৰতো খোলা বহুত দিন মানে হ'ল কেইদিনমান কিন্তু মোৰ চলোৱা নাছিলো আৰু কিবা এপছ কেনেকুৱা ধৰণৰ আজিকালি ফ্ৰৰদ হৈ গতিকে ন সেইকাৰণে মই মানে গুৰুত্ব দিয়া নাছিলো আৰু। এইেকেইদিনমান হৈছে আৰু এতিয়া চলোৱা। সেইকেইদিন কাৰিয়াএপছটো ইমান ইউজ কৰা নাছিলো আৰু এই এইকেইদিন আৰু কথা পাতিছো কিনো কথা পাতিম। কথাই নথাকে দেখোন কি সুধিম কি নুসুধিম লাগি থাকে যে। একেটা কথাকে। কৈ থাকিম নে মুখখনে বিষাই যায় দেখোন।
অ'
সেইকাৰণে মানে। ইমান এপছটো ইমান চলোৱা নাছিলো আৰু কিনো কথা পাতিম কি এনেকুৱা কথা পাতিম। কথা পাতিব লাগে, তাকো দহ মিনিট দহ মিনিট।
অ' দহ মিনিটটো বেছি কাট আৰু কথা পাতিব পাৰে। আপোনাক মই চে ধান চান ৰুব যোৱা নাই পথাৰত।
পথাৰত ধান ৰুবলে যোৱা নাই আমাৰ এইফালে পথাৰত পানীয়ে নাই বৰষুণ। বৰষুণ নাই যে আজি অলপ বৰষুণ দিছিলে বাৰু।
খেতি চেতি নাই তোমালোকৰ।
আমাৰ খেতি নকৰো। ঘৰৰ ওচৰত আপোনালোক কোনোবাই এ সিহঁতে খেতি। সিহতৰতে যাওঁ ৰুবলৈ কাৰণে ক'লে হে যাওঁ এনেই যাব নোৱাৰি ইমান ৰ'দ।
অ'
মানে ন নদীখনো ওচৰতে আছে, নদীখনত গা ধুৱোৱা চখতে যাওঁ আৰু পথাৰখনতো।
অহ'
এনে যাবই মন নাযায় আৰু অকলে অকলে যেতিয়া পথাৰ যাওঁ, তেতিয়া ধেৰ মানুহ থাকে গা ধোবও ভাল লাগে।
উম।
উম।
আৰু কোৱানা।
আৰু কোৱা তুমি বলা ক'ৰবাত যাওঁ ফুৰিবলে।
ক'ত নো যাম।
অ' ইমান জেগা আছে দেখোন যাবলৈ কাৰণে, এতিয়া গৰম বন্ধত তুমি কি ঘৰতে থাকিবা নেকি।
উম কতো যাবই মন নাযায় অ
যাব অ সেইটোয়ে তাই নহয় আকৌ ইমান গৰম এতিয়া নিজৰ বুলি যাবলৈ বেয়া বাছত যে এতিয়া বাছত বেলেগে এতি হওক ন এতিয়া ইমান গৰম লাগে তাতে ঠেলা হেঁচা মানুহৰ হুলস্থুল হৈযো নহয় দেখোন
এয়াই
মই কৰ'বাত যোৱা বুলি ক'লে এইটো কাৰণে অলপ মানে অলপ টান লাগে আৰু ইয়াৰ ইমান গৰমত
গৰম দিনতটো ক'তো যাবই মন নাযায়
উম এতিয়া গুৱাহাটী ফালে ফুৰিব যাম বুলি ভাবিলেও ইমান গৰম সিফালে
উম
তমই এতিয়া যাম বুলি ভাবি আছো বাৰু অম্বুবাচী মেলা চাব যোৱা নহল উম
টাউন জেগাত কৈছো
অ অ
কেন কেনেকে থাকে খেলেহে জানে উম
আাই খাই যাম বুলি ভাবি আছো বাৰু কেতিয়ালৈ যাওঁ আৰু লগত এজনী কৈ আছে বাৰু, এবাৰ কামাখ্যা যাওঁ বুলি কৈছে, কোনোবাই শ্বিলং যাও বুলি কৈছে। অ ইমান দূৰ গলেগে তাকে গ - গলে যাব লাগিব ন আৰু এদিনতেতো ঘূৰি আহিবও নোৱাৰো পইচা পাতিৰো কথা আছে ৰুম লৈ থকা খোৱা
উম - উম
তাইৰো টো গাড়ী ভাড়া লাগিব।
উম
সেইকাৰণে ভাবিছো, ওচৰতে আৰু গৈ চাই মেলি আহিম বুলি
এই ওচৰতে তোমাৰ কি কয়তো নদী- চদী এনেকা ব্ৰিজ -চিজ থাকা সেনেকা হলে টো গা - চা ধুই ধুনীয়াকে আহিব লাগে। মানে
এতিয়া কোনফালে যাওঁ পইচা পাতি যোগাৰ হোৱা নাই যে মানে সাহসে কৰা নাই আৰু প্লেনিং প্লেনিং কৰিয়ে আছো মানে, হোৱা গৈ নাই আৰু
এ ভাবিছো ৰখা কোনবাফালে ওলাই যাওঁ বুলি
অ
গা পা ধুই
উম
কি হয় আৰু
আৰু কোৱা
হয়টো
হম
গৰমটোতো নকবা আৰু, দিনটোতো গৰম ৰ'দ- ৰ'দ কৈ গ'ল, ক'তো ওলাবই নোৱাৰিলো। লো বজাৰ যাম বুলি ভাবিছিলো বজাৰ যোৱাই নহ'ল গৰমত
এতিয়া ৰাতি কিবা কৰে আৰু বৰষুণ দিয়ে নে কিয়ে কৰে, ৰাতিও শুব নোৱাৰো ইমান গৰম।
ৰাতি তুমি খিৰকি খুলি শুই থাকোঁ মই।
খিৰকি বাৰু খুলি নথও। এনেই বাহিৰতেই ওলাই আহোঁ আৰু। এঘাৰটা - বাৰটালৈকেতো সাৰ পায়ে থাকোঁ বাৰু।
উম।
যেতিয়ালৈকে নে-নেট শেষ নহয়, তেতিয়ালৈকে সাৰ পাই থাকো, যে যেতিয়া নেট খতম হ'ব তেতিয়া আৰু মানে বাৰটা পাছত শুম আৰু।
আমাৰ
আমাৰ আৰু বেলেগ একোৱেই
নেটটোৱেই বচাওঁ আৰু একো নকৰো।
আছে তাত এতিয়ালৈকে আকৌ ঘূৰাব লাগে।
আহ। মোৰ আজি সোনকালেই শেষ হ'ল, ৰাতিপুৱাই গ নেট খতম হৈ গ'ল। ৰীল চাওঁতে চাওঁতে।
উম।
আকৌ, ভৰাব লগা হ'ল হেল্ল'। হেল্ল'।
কোৱা - কোৱা।
অ কিবা, ভাইব্ৰেচন হৈ আছে নেকি? কিবা আৱাজ আহি আছে।
ভাইছনে ওলাইছে মোবাইলটো।